অ',
হেল্ল' অ', শুনিছ ছু তোমাৰ ফোনটো মানে কাট খাই গ'ল ন?
অ', তোমাৰ টাৱাৰৰ সমস্যা চাগে সেইটো কাৰণে দিয়া। তুমি কি কৈছিলা, দুচকীয়া বাহন চলাওতে তোমাৰ? কি কৰিছে?
ম এবাৰ মানে পৰি গৈছিলো সেই পৰি যোৱাৰ পৰা মানে ম চলাবলৈ ভয় লাগে আৰু তেতিয়াৰ পৰা নচলাও একো এইবোৰ ভাবিব চলাবলৈ ভাবা-ভাবিবও ইচ্ছা নাযায় মানে। হয় এটা সোমাই গ'ল।
তোমাক মানে হেই লাগিব। এই যে এই চাৰিচকীয়া বাহন লাগিব দিয়া তোমাক তুমি মানে চাৰি তুমি মানে তোমাৰ অলপ মানে ইচ্ছাবোৰ অলপ মানে পৰ-ওপৰাংশা আৰ। হয়।
কি ক'বা আৰু এতিয়া ইচ্ছাৰ ওপৰত তুমি কেনেকে মাৰিবা হয়নে নহয় বা?
হয় হয় হয়। হয় হয়। ঠিকে আছে ঠিকে আছে দিয়া। ইচ্ছাবলাক তোমাৰ অলপ ডাঙৰ ডাঙৰে হ'ব লাগে।
তাতো মোৰ দুইচকীয়া বাহন চলাবলে বহুত ইচ্ছা আছিল ন পৰি গলো ন পৰি পৰি যোৱাৰ পিছত মোৰ ভয় এটা সোমাই গ'ল। তুমিতো পৰা নাই ধৰা শিকো শিকি থাকোতে মই পৰিছো মানে।
অ, আচ্ছা আচ্ছা মই বাৰু পৰা নাই মেইন মানে সাহসটোৱে হৈছে সাহস থাকিলে ন তুমি গাড়ী চলাব পাৰিবা। অ, সাহসটো মই দিম দিয়া।
এই নালাগে নালাগে মোৰ এতিয়া মানে সাহস মোৰ মানে সাহসটো লবই ইচ্ছা নাই।
বাপৰে তুমি অলপ মানে তোমাৰ কথাবিলাক শুনি মোৰ এনেকুৱা কুৱা লাগে তুমি অলপ এলেহোৱা নেকি?
এলেহুৱা মানে কি কবা আৰু সাহসটো আৰু এলেহুৱ হয় বাৰু। মই। তুমি নহয় নেকি এলেহুৱা?
নহ মই এলেহুৱাটো অলপো নহয়, বাপৰে বাপ মই বহুত কষ্ট কৰো।
হয় নে
মই কঠোৰ পৰিশ্ৰমী, হয়, হয়, হয়। মই বহুত কঠোৰ পৰিশ্ৰমী অ'।
অ', মই হয় এলেহুৱা পিছে নোহোৱা নহয়। অলপ এলাহ লাগে মোৰ কামবোৰ কৰিবলে আৰু হ
কিন্তু এলাহ-এলাহ কৰিও কিন্তু ভাল লাগে কিন্তু দেই।
এলাহ কৰি কি ভাল লাগে তোমাৰ?
ভাল লাগে, একো কৰিব নালাগে তুমি। তৰমানে এনে থাকিব পৰা ন, ভাল লাগে আৰু এলাহ কৰি।
কিন্তু তোমাৰ এলাহ লাগা মানে এনেকু কুৱা নহয় যে তোমাৰ কৰিবলৈ মন নাযায়, কৰিবলৈ মন যায় এলাহটোৰ কাৰণে কৰিব ইচ্ছা নাযায়। হয়। ত মানে তোমাৰ মানে বহুত খেলি-মেলি হৈ গৈছে বস্তুটো। কি কৰো, কি নকৰো? ধৰা দু-দুটাই মানে এ কি কয়
সেইটো মানে তোমাৰ এনেই মন যায়। সেইটো মানে তোমাৰ মনতটো এনেই যায় বুজিছানে নাই? কেতিয়াবা এনেই আৰু মানে। উম, সেইটো তাৰমানে তোমাৰ সেই ভিতৰৰ পৰা এটা ইচ্ছা যায় ন, সঁচা মানে চা অৰ্থত, তেতিয়াহ'লে তুমি সেইটো কৰিবায়ে বুজিছা?
কিন্তু কিছুমানে সৰু পৰায়ে এলেহুৱা থাকিব পাৰি ন, জন্মগত এলেহুৱা কিছুমান এইটো তোমাৰ ট্ৰেডছৈ হয়, এইটো মানে সলনি কৰিবই নোৱাৰি ধৰা কিছুমানৰ।
এ তেতিয়াহলে তাৰ হৈছে দিয়া আৰু
হয়, হয়, সেইটোৱে আৰু মোৰ ক'বলৈ ইচ্ছা নাযায় দিয়াচোন, কিন্তু কি ক'বা আৰু মানে।
এই এলাহটো এটা বহুত ডাঙৰ বেমাৰ জানানে।
এলাহটো নকবানে, এলাহ মানে এলাহ কৰিলে একোৱে কৰিব নোৱাৰিম। বা তুমি অলপ অলপ এলাহটো মাৰিব লাগে থাকিলে।
হয়, হয়, মই আাজিকলি অলপ-চলপ এলহটো মাৰি অলপ-চলপ এলাহটো মাৰিছো ৰ'বা। দুদিনমান মানে এটা কাম কৰি
অ'।
অ', তোমাৰ মাতষাৰ শুনা নাই অ'।
অ', শুনিছানে? মই মানে এতিয়া অলপ, অলপ-চলপ এলাহটো অলপ-চলপ মানে এলাহটো মোৰ এতিয়া মৰিছে, মানে মোৰ জুদিনমান এটা কাম কৰি আছিলো ন অ', সেই কামতটো কৰি থাকোতে মানে মই এলাহ কি, একো মই চিনিয়ে নোপোৱা হৈ গৈছিলো জানানে?
কি কাম কৰিছিলা তুমি?
মই তোমাৰ এটা কাম কৰিছিলো ৰবা বেচৰকাৰী কাম এটা কৰিছিলো।
হয় বেচৰকাৰী কি কাম অ বেচৰকাৰী।
উম বেচৰকাৰী বেচৰকাৰী ভাবে। মানে মই সৰি মানে। আৰু খৰি চৰি দি আছ আৰু। এটা কৰিছিলো আৰু মানে উম। অঁ, তুমি যানা নেকি?
মইয়ো কৰিছিলো মোৰ মানে কি জানা মোৰ তেতিয়াতো অলপো এলাহ নালাগে মোৰ মানে। হা?
অ মাষ্টৰনী কি তুমি আছিলা নেকি?
অ অ তুমিওতো আছিলা একেলগেচোন আমি কৰি গল গলো পাহৰি যা তুমি ইমান। পাহৰা নেকি অলপ বাদাম সদম খাবা?
অ বাদাম খালে কিন্তু স্মৃতি শক্তি বাঢ়ে ন।
স্মৃতিশক্তি বাৰে তুমি তুমি খাব খাব লগীয়া দৰকাৰ হৈছে চাগে তুমি পাহৰি গলা যে। মই গৈছো বুলি।
তাৰপিছত বাপৰে বাপ কি কষ্ট হৈছিলে দিয়া আমাৰ ন।
অ মই মই তেতিয়া পৰিশ্ৰম কৰিছো যিখিনি কৰিব লাগে গোটে এলাটো নাই কিন্তু মানে অ পঢ়িবৰ হলে এলাটো আহে আৰু ধৰা এনে মোৰ ইমান
অ আচ্ছা আচ্ছা আচ্ছা। সেইটোয়ে যিটো বস্তুত এলাহ লাগিব নালাগে সেইটো বস্তু সেইটোতে এলাহ লাগে ন, সেইটো হৈছে ডাঙৰ সমস্যা। উম সেইটোয়ে হৈছে ডাঙৰ সমস্যা উম।
আমৰো খাই ভাল পোৱা নে নাই?
আমৰু
আমৰ ৰস আমৰ ৰস। অ আমৰ ৰস খাই পোৱা নাই নেকি তুমি মেংগ' জুচ খাই পোৱা নাই নেকি? আকৌ ভাল পোৱা নে নাই খাই?
কিন্তু আমৰ ৰসত টোমানে
হয় নেকি মই মানে ৰসটো বেছি ভাল পাওঁ মানে ঠাণ্ডা বৰফ গাখীৰ দি পেলাই চ নিদি পেলাই যিটো ৰসটো ওলাই সেইটো খাই বেছি ভাল পাওঁ।
অ আইচক্ৰীম মানে বনাই বৰফ কৰি বনাই খাই ভাল লাগে ন?
বৰফ কৰি নবনাই কিন্তু বৰফটো দি দিও আৰু অ ক্ৰীমো দি পাৰি, এবাৰ দুবাৰ ক্ৰীম দিছিলো। তোমাৰ তেনেকে আইচ ক্ৰীমো বনাব পাৰি জানেনে নাই?
উম উম বনাব পাৰি।
সহিয়েক কেইটা?
কেক বনাব জানা নেকি অ? বনোৱা ন?
অ খাবা তুমি মই ক
বনোৱা নো!
মই কমলৰ পায়ক বনাও। অৱ খোৱা নাই তুমি?
উলিয়াইছে নেকি কমলা পায়ক!
নাই নাই এইটোতো বিৰাট বিখ্যাত এ এ
নাই মই মানে খোৱাটোতো দূৰৰে কথা মই আজি প্ৰথম শুনিছো কমলা পায়ক।
এইটো মানে বিৰাট জনপ্ৰিয় মানে তোমাৰ পায়স হয়। অসমৰ মানে বি এক মানে এ খোৱা বস্তু আৰু তুমি খোৱাই নাই মানে
মই মত কলো ন তোমাৰ মোক খোৱাটোতো দুবৰে কথা কমলা বাইৰকতো মই মানে কঠম শুনিছো মানে বহুত মানে আচৰিত লাগিছিল তেনেকুৱা তেনেকুৱা বস্তু আছে মানুহনীয়াকে কিমান কি বনাই খাব লৈছে অ
কিন্তু তোমাৰ কমলা পায়সটো যে বিখ্যয়া হয় আমিয়ে খোৱা নাই জানানে নাই এইটো মানে তোমাৰ তোমাৰ এ এ ভাল হয় তোমাৰ পশ্চিম বংগটোতো বঢ়িয়া এখন এইটো এটা তোমাৰ মিঠাই ভাল মিঠাইত পৰে ধৰা
আৰু মে আৰু পায়সো বনাব পাৰি ন নহলে এইটো
এ সেইটো মই গম নাপাওঁ আৰু চব ফলৰ ধৰি পাৰি এতিয়া। কমলাৰ পাৰি
দিয়ে কমল আৰু যেতিয়া আম আম পায়স আমৰ আমৰ ৰসেৰে তুমি পায়স বনালে আম আম সেইটো আম
খ হ'ব খাল লাগিব ন খাই আৰু কঁঠাল হল ৰহগোলাই খালে কঁঠাল পায়স
কিন্তু তোমাৰ ভাল নালাগিবিব যে লাগিছে তোমাৰ যিটো সোৱাদটো হব তুমি তাতকৈ ধৰা কি
বল
অ' চেষ্টা কৰিবা তুমি মোক কবা তুমাৰ কেনেকুৱা লাগিল চবে
মান কেনেকে বনাবা কমলত কেইটা দিব লাগে নেকি মিক্সি মানে মাৰি পিনে।
নহয় অ অ বনাবাচোন অলপ আৰু প্ৰস্তুতিটো বেলেগ আৰু কমলা। গাখীৰ বেছি গৰম গাখীৰত কমলা তুমি দি দিবা নোৱাৰা ন ফাটি যাব গাখীৰ খিনি অলপ তোমাৰ বেলেগ টেকনিক এটা আছে ধৰা বনাবলে।
টেকনিকটো কবা নেকি যদি বেয়া নোপোৱা
টেকনিকটো মানে তোমাৰ গাখীৰটোৰ মানে মানে পায়স খিনি হোৱাৰ পিছত যেতিয়া গাখীৰটো মানে কি আৰু পায়স খিনি মানে এক বেছি গৰম হলে কমলাটো নিদিবা অলপ ঠাণ্ডা হলে কমলা দেৰি বাতি
অ 'আৰু টেঙা এচিড তোমাৰ টেঙা অ টেঙা এচিটো হৈ গলেতো আৰু ন খৰমলা কৰি। আৰু
সৰ্বনাশ হৈ কিবা হৈ যাব আৰু তুমি বা তুমি যাব লাগিব চাগে কিন্তু উপায় নাই আৰু ধৰা সেইকাৰণে অলপমান বস্তুতটো অলপমান অ চাই চিনতি বনাব লাগে লিখা থাকে যদিও আমাৰ ৰেচিপি বুকবোৰত চাই চিন্ত চাই চিন্তি বনালে ভাল আৰু নিজৰ মনোযোগটো ব্যৱহাৰ কৰি নিজৰ মূৰটো বা ব্ৰেইন টো ব্যৱহাৰ কৰি দিয়াচোন
অ অ অ ঠিকে আছে দিয়া মই ভালকে নিজৰ বিবেকটো ব্যৱহাৰ কৰিম আৰু কেনেকে। কি বনাব লাগে ভালদৰে বঢ়িয়াকৈ বন মই যেতিয়া কমলা পায়স বন মই নিশ্চয় মই তোমাক কিন্তু মাতি দে
তুমি মই গলে মোকে বনাবা দিবা দিয়া মোৰ হব
খানা বনাব জানা ন
অ মই বহুত খানা বনাবলে জানো
ন '
অ - অ পিঠা নাৰিকল পিঠা তিল পিঠা কেঠলিমুখৰ পিঠা, চুঙা পিঠা তোমাক যি পিঠা লাগিব চব বনাই দিম প্ৰস্তুতি কৰি দিম। ইয়াতে কৰি দিব পাৰো, তুমি খোৱা খালে তুমি কি পিঠা খাবা?
বা
একেবাৰে কি কবা আৰু বেলেগ তোমাৰ মাত আহি আছে অ।
অ গম পাইছো।
অ
দিগদাৰ আমনি ঘৰ।
অ হয় বাৰু হয় বাৰু এইেটো। বাকী তুমি আৰু কি মিঠাই খাই ভাল পোৱা, মিঠাই ভাল পোৱা নে নাই খাই?
ভাল ভাল পাওঁ ভাল পাওঁ, মই এই মলাই এটা যে আছে গাখীৰত যে ডুবি থাকে
হয়
সেই মলাই মিঠাইটো মই খাই ভাল পাওঁ। বাকি আৰু তুমি কি তুমি কি তুমি গাহৰি খাই ভাল পোৱা ন?
নাই নাই নাই মই গাহৰিৰ পৰা বহুত দূৰত আৰু গাহৰি আৰু মোৰ একেবাৰে মিল টো নাখায়।
উম উম উম
কিছুমানে গাহৰি বিৰাত প্ৰিয়, তোমাৰো বহুত প্ৰিয়।
উম উম উম উম, মোৰ গাহৰি বহুত প্ৰিয় মানে, তোমাৰো প্ৰিয় নে? তোমাৰ অ তুমি নহয় বুলি কলা ন? অ তাৰমানে তুমি তুমি বৈলা ব্ৰইলাৰ খোৱা, তুমি ব্ৰইলাৰ খোৱা ন? হেল্ল'
অ শুনি আছো কোৱা।
অ এইটো মানে মোৰ বায়ে ফোন কৰিছিলে ৰবা মোৰ লগত মানে আজিকালি চবে ইমান কথা পাতো কথা পাতো কৰি থাকে নহয়।
অ তুমি ভালকে বাৰ্তালাপ কৰা যে এইকাৰণে, ভালকে বাৰ্তা লাপ কৰিলে চবে বিচাৰিবই আৰু কথা পাতিবলে তোমাৰ লগত। তোমাৰে ভাল হ'ব তেতিয়া কথা পাতিবা। তোমাৰ বানন উচ্চাৰণ বোৰ সঠিক ভাৱে শুদ্ধ হব। ভাল কথা ন। কে কৰিব লাগে ফুনচুন।